হেল্ল'
অঁ শুনি আছোঁ।
শুনছা নে?
অঁ-অঁ শুনিছো- তুমি?
অ শুনিছো, কি কয়ি আছা?
এ এনেই আছোঁ।
অ' মই এনেই আছিলো।
অঁ ভালনে খবৰ-খাতি?
উম্ ভালেই, তোমাৰ ভাল?
উম্ ভাল ভাল।
অ' ভাত খালা?
ভাত খালো, তুমি?
উম্ খালোঁ খালোঁ।
অ কিহে খালা
ভাত তোমাৰ দালি আছিলে ডিম আছিলে চয়াবিন। সেয়াই খালো তুমি কিহে খালা
মোৰ তোমাৰ দালি বনাইছিলে তাৰপিছত কলপচলা ভাজিছিলে।
অ
তাৰপিছত তোমাৰ হেৰী আলু পিটিকা দিমৰ লগত
অঁ
হে তেনেকে আও
অ অ
উ ঘৰতে আছ নে
উম ঘৰতে আছোঁ
ঘৰত ভাল চবৰে
ভাল ভাল তোমালোকৰ ভাল নহয়
অ অ ভালেই ভালেই
অঁ
তোমালোকৰ তাত হেৰি আছে নাই এ তাঁত বোৱা মানু্হ তাঁত বোৱা মানু্হ
আছে আছে
আছে ন উম আমাৰ ফালেও আছে বাৰু আমাৰ গাঁৱত ইমান নাই কিন্তু মিচিং গাঁও আছে ন ওচৰতে।
অ
এ তাৰ মানুহে মানে বয় বেছিকে।
অঁ আমাৰও আছে মানে ইয়াত তেনেকে ইমান বেছি নাই ক'ম আৰু।
অ অ এ আজিকালি তে নথোৱা নাই মানে তেনেকুৱা তাঁত বোৱা মানুহে নোপোৱা হ'ল যে।
অ আজিকালি নাপায় সেইবিলাক বস্তু আগৰতে আছিলে এতিয়া সেইবিলাক নায়েই।
নাই নাই আগতে তোমাৰ ঘৰতে খে শিপিনেয়ে গামোচা বয় মেখেলা চাদৰ বয়।
উম
তাৰপিছত তোমাৰ ঘৰত আকৌ এৰী মুগা পোহে নহয় আগতে।
অ পোহে অ।
উম আজিকালি খুব কম সংখ্যক হে পোহে তেনেকে।
অ আজিকালি তেনেকে নোপোহে নহয়।
উম উ
আগৰ দিনৰ মানুহবিলাকে চব কৰিছিলে এতিয়া নায়েই। আগতে ধৰা মানুহবিলাকে ঘৰতে তাত বোৱা কিবা আজিকালি নাথাকেই মানে প্ৰায় মানুহৰ ঘৰতে।
অ আগতে তোমাৰ প্ৰতি মানে প্ৰতিখন গাঁৱৰ প্ৰতি ঘৰতে থাকে বুলিয়ে কব পাৰি।
উম পাৰি।
উম মানে মহিলাসকলকে ধৰি আমাৰ বোৱাৰীও ছোৱালীও চব মানে তাঁত বইনত পৰা মানে পাৰ্গত আছিলে আগতে।
উম
আৰু মানে সেইবোৰৰ দাৰা তেওঁলোকৰ জীৱিকা যোনটো মাধ্যম আছিলে ন' সেইটো তেওঁলোকে মানে জীৱিকাটো নিজে চলাই ৰাখিছিলে আৰু।
অঁ। তাকেহে আৰু মানে কি আজিকালি ধৰা আধুনিক যুগ হ'ল ন' সেইটো কাৰণে মানুহবিলাকে ধৰা কিনি আনে প্ৰায়বিলাকে বোৱাই আনে ক'ৰবাত।
মানে এতিয়া বিভিন্ন ধৰণৰ উদ্যোগ হৈ গৈছে। উদ্যোগতে কাপোৰ চাপোৰ তোমাৰ হেৰি হয়, বন মানে হেৰি কৰা হয় তৈয়াৰ কৰা হয়।
উম।
তোমাৰ এতিয়া কি হয় বিভিন্ন ব্ৰেণ্ডৰ তোমাৰ গামোচাও ওলাই আকৌ মেখেলা চাদৰো কিবা বেন নতুন নতুন ব্ৰেণ্ডৰ ওলাই আকৌ কুৰ্তা ষ্টল, তাৰপিছত বেগবোৰ, অ'। আজিকালি সেই তাঁতশালৰ তোমাৰ হেৰিটো নাইকিয়াই হৈ গৈ আছে লাহে লাহে।
সেইটোৱেতো, এতিয়া আধুনিক যুগ হৈছে যে মানুহ আৰু দুদিনমান পিছত মানুহৰ ঘৰত নাপাবাই তুমি তাঁতশাল।
নাই নাই। আৰু মানে তোমাৰ আজিকালি নতুনকে যোনবোৰ প্ৰজন্ম উঠি আহিছে
অঁ' চিনিয়ে নাপাব কি বস্তু আছিলে অঁ।
অঁ আৰু তাঁতশালত থকা বিভিন্ন মানে তোমাৰ অংশবোৰ যেনেকে তুলুথা কিবা
মাকো কিবা কিবি সেইবিলাক মানে চিনিয়ে নেপাব অঁ।
নাপাবই উমঁ।
উম।
আকৌ তেনেকে মুগাটো।
অঁ।
মুগা কাপোৰতোতো তোমাৰ বিবাহ তাৰপাছত আকৌ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানত লাগে ন।
লাগে অঁ, মুগা আকৌ তোমাৰ ধৰা এইবিলাক পাত ৰিহাবোৰ লাগে বিহুত,
অ বিহুত উম আৰু মুগাৰ জসেষ্ট তাৰ চাহিদাও আছে নহয়। বিদেশতো আছে!
উম আছে অঁ।
এ লাহে লাহে চব তোমাৰ বিলুপ্ত পথত গৈ আছে আৰু।
উম চব
উম, আকৌ তেনেকে এৰী ৰেচম যেন
অঁ।
সেইটো তোমাৰ, আগতে তোমাৰ, গৰম দিনত পৰিধান কৰে।
অঁ।
এতিয়া যেনেকে কো-কোনো-কটন বুলি কয় কপাহী
গম পাইছ অ', গম পাইছোঁ। এতিয়া ধৰ আমি বিলাক গৰম দিনত পিন্ধিবলৈ সে এতিয়া কটন সেইবোৰ দাম স্পৰ্টিং হওক বা হেৰি হওক ফ্ৰৰক বিলাক হওক,
অঁ।
সেইবিলাকো ধৰা।
উম, আজিকালি সেইবিলাক চলে আৰু
উম।
উম
হে
সেইটোয়ে আও লাহে লাহে তোমাৰ যিমানে মানে, আধুনিকতালৈ গৈ আছে, সিমানে আমাৰ যোনবোৰ পৰম্পৰাগত আমাৰ সাজ পাৰ পৰা ধৰি বস্তুৰ পৰা ধৰি চব মানে সলনি হৈ হৈ আহি আছে লাহে লাহে!
সেইটোৱে
উম, মানে আজ কালি আৰু কি আৰু নতুন, নতুন ফেশ্বন ডিজাইনাৰ সকলে নতুন, নতুন তোমাৰ হেৰি পোচাক উলিয়াইছে।
অ', সেইটোৱেইটো।
উম। আকৌ তোমাৰ আগত তে হে কি বুলি মহিলাসকলে তোমাৰ গোট যেন চ গোট, আত্মসহায় গোট সেইবিলাকতো তোমাৰ কাপোৰ বৈ পিনি তোমাৰ বিক্ৰী কৰে ন?
বিক্ৰী কৰা অঁ।
অহ, সেইটো তেনেকে আত্মনিৰ্ভৰশৰশীল হৈও চলিব পাৰিছিলে।
অঁ সেইটোৱে।
আজ কালি! অ'
আজিকালি তোমাৰ গ্ৰামৰ ফোনটোতহে আও লাগি থাকে বোৱাৰীৰ পৰা ধৰি ছোৱালীৰ পৰা ধৰি চবেই! অ' আকৌ তেনেকে বিহুতো, আগতে বিহু আছিলে তোমাৰ হেৰি ডাঙৰ হেৰি কি আঁহত গছ বা বট গছৰ তলতহে মাৰে!
অঁ আগতে প্ৰথম প্ৰথম তাতে হুঁচৰি মাৰে অঁ।
অহ, গাঁৱৰ তোমাৰ ডেকা বুঢ়া সকলো মিলিয়ে গায় আৰু এতিয়া তোমাৰ অঁ, লাহে লাহে তোমাৰ অঞ্চলে উঠি আহিছো বিহু প্ৰতিযোগিতা হৈছেগে আৰু।
অহ।
বিহুৰ আগতে তোমাৰ যেনেকাে অঁ চবে মিলি পিনি মানে ভোজ খাই ভোজ খাই হ'ল। শেষত গৈ পিনি
অ'।
এতিয়া তোমাৰ আকৌ যিকেইটা পইচা পায় সেইকেইটা ভাগ বতৰাহে কৰে।
সেইটোৱেতো, খানা খাব তাৰপিছত পইচা ভাগ হ'ব আৰু।
উম।
আগতে মানে ভাগ বতৰা তোমাৰ হেৰি পদ্ধতিয়ে নাছিল, তোমাৰ চবেই মানে মিলি এসাঁজ তেনেকৈ চবেই মিলি খাওঁ- সেইটোহে ভা
অঁ সেইটো ৱে ভাবে অঁ, আজিকালি নহব আজিকালি খানা খাই যি পইচা পায় সেয়া ভাগ ল'বই আৰু।
উমঁ উমঁ। আকৌ কাজিয়াও হৈ যায় নহয় কাৰোবাৰে তোমাৰ দুটকা এটকা কমকে পৰিলে।
অঁ, সেইটোৱেইতো।
আকৌ তেনেকে তোমাৰ বিহু মাঘৰ বিহুত আগতে তোমাৰ কিয় নামঘৰতে গোটেই ৰাইজে মানে এটা ডাঙৰকে মেজি সাজে ন'।
উমঁ।
আজিকালি আকৌ তোমাৰ প্ৰত্যয়েক ঘৰৰ ঘৰতে সৰু সৰুকে মেজি সাজে, উমঁ বাকী
একেলগে খায় খানা ধৰা, পাতি আজিকালিতো নায়েই ঘৰে ঘৰে খাই মানুহে।
অঁ' এ আগতে তোমাৰ মিলা প্ৰীতিটো বেছি আছিলে, মৰম চেনেহ বেছি আছিল।
একোৱেই নাই, মানুহৰ মানে কি বিপদ এটা হ'লেহে যাব মানুহ মানুহৰ
উমঁ, উমঁ কিছুমানতো এনেকুৱা যে তোমাৰ বিপদটো হ'লেও চাইহে থাকিব এনেই।
অঁহ', নাযায়।
সেইটোৱে মানে কি আজিকালি তোমাৰ নিজৰ ভাই ককাৰ মাজতে তোমাৰ মৰম- যেনে সেইবোৰ নাইকিয়া হৈছে মাটি, অঁ।
টো নাই মৰম চেনেহটো বাদেই আৰু।
অঁহ', মানে নিজৰ মানে মাটি সিমান লগতে কিমান কাজিয়া শুনো। ভাই, ককাইৰ মাজতে। উমঁ, নিজৰ জাহ-জলীৰ মাজতে।
উম।
আগতে তোমাৰ ধৰা মানে জা জালি হ'লে- তোমাৰ বাই, ভনীৰ নিচিনাকে একেখন ঘৰত তেনেকয়ে থাকে ন।
উমঁ।
আৰু আজিকালি তোমাৰ যৌথ পৰিয়াল প্ৰায় নথকাই হ'ল চাবাচোন।
উমঁ নাথাকে। আজিকালিতো তোমাৰ জইণ্টে হেৰি নায়েই য'ত- যৌথ পৰিয়ালত ধৰা তেনেকৈ চব এককে থাকে।
উম।
ধৰা যৌথ পৰিয়ালকে থাকিলে কিমান ভাল লাগে ন চব দাদা, ভাইটি, বা- ভণ্টি বা ধৰি কিমান আৰু।
ককা, আইতা। আজিকালি তোমাৰ চাবাচোন ককা-আইতাবিলাক তোমাৰ বৃদ্ধাশ্ৰম যেন তা'ত থোৱাহে দেখা যায়। শুনি আছা নে?
হেল্ল'।
অঁ', - শুনি আছা নে?
অঁ', - শুনি আছোঁ।
আজিকালি বোলো তোমাৰ ককা-আইতা বিলাকক তোমাৰ বৃদ্ধাশ্ৰমতহে থোৱা যায়।
অঁহ', সেইটোৱেইেতো।
উম, আমাৰ দিনত কেনেকে আছিল ককা-আইতা বুলি ক'লে আমি একদম পূৰা আহিছে বুলি ক'লে, পূৰা পাগল হৈ থাকোঁ আৰু।
উমঁ। বৰমাহত আহিব, খুৰা হঁত আহিব, কিমান ভাল লাগে আগতে।
এতিয়া মানে কি হৈছে মানে নতুন প্ৰজন্মৰ মাক-বাপেক বিলাকেও তেনেকৈ মানে সিহঁতক অকল- পঢ়াৰ ওপৰতে চাপ দি থাকে তোমাৰ- কেনেকে ইটোতকে সিটো আগবাঢ়ি যাব পাৰে সেইটো বিচাৰে। সেইটো আধুনিকতালৈ গৈ আছে আৰু দিনে-দিনে।
উমঁ।
আকৌ তোমাৰ আগতে তোমাৰ মাঘৰ বিহু উকাৰ দিনাখনি। ধৰা বাঁহৰ এইটো কি বাঁহৰ চুঙা পিঠাটো - উম, পুৰি খাই ন আগদিনা ৰাতি চবেই মিলি পিনি মাংস, হাঁহৰ মাংস লগ
উমঁ।
আকৌ ৰাতি মাছ
ৰাতি তোমাৰ চুৰ কৰিব যায় যেন ধেমালিতে। উৰুকা দিনা আজিকালিতো সেইবোৰ নাইকিয়াই হ'ল আৰু।
সেইটোৱে নাইয়ে আজিকালি সেইবিলাক।
উম উম' আজিকালি তোমাৰ কনো ল'ৰা ছোৱালী ওলাই যাব?
অঁ আজিকালি ঘৰতে তোমাৰ গ্ৰামকুণ্ডতে ব্যস্ত আজিকালি ল'ৰা ছোৱালী।
অঁ অ বা দূৰদৰ্শন এনেকুৱা চাই আছ- চাই তোমাৰ মানে নিজে মানে নিজৰ লগতে চব ব্যস্ত হৈ পৰিছে।
ত হ'ব ই আৰু তোমাৰ আলহী এজন আহিলেও তোমাৰ মান নামাতেগে চাবাচোন ল'ৰা ছোৱালী বিলাক আগত। তে ভাল আছিলে এতিয়া মানে মাতিব বুলি ক'ব লাগিব।
উম উম' তাই নিজৰ কোঠাটোতে সোমাই থাকিব আৰু।
উম'
সেইটোয়ে চব পৰিৱৰ্তন হৈ আহি আছে দিনে দিনে। বতৰটো কেনেকুৱা তোমালোকৰ ফালে?
বতৰ ভালেই বাৰু ৰ'দ দিছে।
উম' তাপা অঁ আমা ফালেও ৰদ দি আছে।
অঁ অঁ ঠিক আছে তেতিয়া, হ'ব দিয়া।
অঁ অঁ হ'ব দিয়া।